হেল্ল'
হয়
হেল্ল'
অ হেল্ল' শুনিচা নে
শুনিছ না
উম শুনিছ নে
অ এই তো গৈছে গৈ আছে নহয়
অ আহিছে অ
অহ হৈ তে
অ তাকে এতিয়া দেখিছো বাৰু
অ এতিয়া আহিছে তো আৰু এতিয়া হৈ থিব নালাগে ন
ততি শুনিছা নাই নাততো
শুনি আছো শুনিছ নাই
অ শুনিছাগে
ভাত কিহে বনাবি
যি ভাতটো কালি যে বস্তু এটা আছিলে সেইটো কৰিব লাগিব তাৰপিছতে অ
আমাৰ মা মাছ চাবলৈ গৈছে, মাছেৰে খাম চাগে
আঁহ আঁহ
আমাৰ জিকা মাছ
অঁ অঁ আমাৰ মায়ে এইবোৰ হে কিবা কিবি লিখি আছিলে যে আঁ হেৰি
অঁ
কিবা এইবোৰ কবিতা কবিতা সেইবোৰ পান্ধুলপী কিবা হেৰি বনাই আছে এইবোৰ লিখি আছে পাতনি বোৰ যে কিবা
আঁহ অঁ
চায়ে আছিলো মই
অঁ মই সেই কাপোৰ অলপ জাপিলো সেই লৰা সৰু সৰু কাপোৰ ধুই পেলাই তাৰ পৰা এতিয়া আকৌ ফোন তটো লগালোৱা আৰু
অঁ' আঁ মাহৰ সেয়া অকমান চাহ তাৰ মানে তাৰপিছতে চাই পেলাই মোৰ আকৌ ভিনন্দৌ ডিউটিৰ পৰা আহিছে। ন ভিডিঅ কলিং কৰিলো, কথা পাতিলো, অকমান সময়
অঁ
উম
আমাৰো সেই দিলৈ গৈছেহে আৰু জুলুকি লৈ
হুম জুলুকি দিউটি মাৰি আহে সিহঁতক চবকে কৈ ফুজছো জিকাই ভাত কিহে খাব সুধিছে বোলো জিকাই মাছে খাম তাৰপৰা হেৰি কি বুলি কয় জিকাই মাছে খাম বুলি ক'লে হেহতি কৈছে অকণমান দিব মাছ বোলো মাছ পথাৰলৈ গ'লেহে হ'ব
ম পথাৰতহে আছে বুলি
অঁ পথাৰতহে আছে মাছ
কথাতহে আছে আঁহ
অঁ
উম।
বা ছোৱালীয়ে পঢ়িচে চাগে।
পঢ়ি আছিলে অঁ। তাই কৈছে, মায়ে ফোন কৰিব বুলি।
মই বোলো এতি চিন্তা
উম।
অঁ। তাৰপিছত চাওঁচোন কি হয়, কাইলৈ, পৰহিলৈকে। হ'লে মানে সেইটো ডেতাটো ডাউনলোড কৰি ল'বি।
অ, তেনকাই কৰিমি
উম।
কৰিব লাগিব তেতিয়া তাৰপিছতে আৰু।
পাৰি তাৰপৰা তা হেটোলে পাৰি তাৰ পিছত আকৌ বিন্দটোত কৰি লবলৈ কব লাগে।
অ, ভিনন্দুক কৈছো, মই হেৰি যদি হয় বোলো এনেকে এনেকে আপুনি ক কেনে কৰি ল'ব আপুনি বেলেগক ভেকিব নালাগে আৰু আপুনি মোৰলৈ কৰিব মই মাইনাতো দি দিয়া যদি সে হয় আৰু।
অ, হয় যদি লাভ যদি হয়, মাইনাক দিম।
উম।
দিবই লাগিব হেৰি সেতি নিজে জানিলপ- ব চুকনে শিকাই দিব।
উম।
নাম চামবোৰ কব নালাগে বাৰু নাম চাম বোৰ কব নেলাগে বাৰু কলটো ৰিজেক্ট হৈ যায়। উ।
কাকো ক'ব নালাগে। অ
এতিয়া হেৰি ভিনদেউৱে ডিউটিলৈ গৈ আছে নহয়
অ, গৈ আছে।
সেৰি
উম নাই নাই
অহ
নাই, নাই।
অ, হেন হ নোহোৱাকে ডিউটিটো কৰি থাকিলেই হ'ল আৰু
উম কালি ফুলৰ পুলি দিছে, তাৰপিছতে আকৌ মুখা দিছে সেইগিল কে মায়ে ফটকপি বাই যোৱাৰ পিছতহে মনত পৰিছে সেইকেইটা লৈ পেলাই বোলো ফটকপি নুঠালো নহয় বোলো সিহঁতক লৈ পেলাই
এইৰ হলে আমাৰ হেৰি সেতি সেতিও
অ এই ওলাই আহোতে ফটো মাৰিবি ওলাই আহোতে ফুলৰ তাঁবতো এইখিনতে দেখা হেতেনেই মই বোলো মই নেদেখিলো ফুলৰ তাঁতটো ফুলৰ তাঁবটো কেনেবাকে দেখা হতেনেই মোৰ মনত পৰে তাছত যাননে যাব সময়ত সেইট ফুলৰ তাবটো মই নেদেখিলোঁ মানে মই পোনে- পোনে গ'লো অকণ বেকাকে যোৱা হেতেন মনত পৰিলে হয়।
পাই ধুলি উৎসাহ দিছে আকৌ
উম অ সেইটোয়ে।
উম। আকৌ সিও ইমান নাই পথা মাকে উপহাৰ দিছে।
উম উম
ভাল লাগিছে, ভাল লাগিব।
উম
পইছা আৰু হেৰি নহয় কাপোৰ, উম আকৌ কাপোৰ কাপ কাপোৰ দুযোৰ দিয়া দেখি প্ৰথম এই দুইজনীয়ে চিলাই আছে। দুজনী দুইজনী মেচিন আছে নহয়, আজি ইজনীৰ ওচৰলৈ গৈছোঁ সযোৰ চিলাই আছে
উম সিহঁতৰ সেই অকমানি ছোৱালীজনীলৈও মনত পৰি আছে নহয়, কথাবোৰ যে কিনো কথাবোৰ কৈ আছে যে,
উম আকৌ হেৰি অ সিহঁতৰ মাকজনীও ভাল আকৌ হয়ে নহয় বাৰু?
অ ভাল অ
বেছ- আছে নহয় এইবাৰ মাঘলে গলে যাব লাগিব বুলি। উম
অ ভাত খালে বোলে বিয়াতে ভাত খাব লাগিব বোলে, ই ইয়াত খালে দেখোন বোলে বিয়া ঘৰত খোৱা না নহ'ব ঘৰত খোৱা নাহে হ'ব দেখোন।
সেইৰি হ'ল আ ত মাকক ক'লে তই যে বগা কাপোৰযোৰ পিন্ধি বিয়াল হে সকাম মাৰিবলে সকাম নহয় বিয়াই আছে বুলি। কলে,
অ
সেইটো কাৰণে তি
মাকে ক'লে এতিয়া, অ', মা। বিয়াত গৈছে তাই অ', মা বিয়া বিয়ালে নাযাওঁ নেকি? ব'ল আকৌ, মায়ে কৈছে ইয়াতে ভাত খাব লাগিব ৰ, ভাত ইয়াতে খাবি। ইয়াত ভাত খাই নেকি? ইয়াত ভাত খালে ঘত খোৱা নিচিনা হে হ'ব। বিয়াত নিচিনা নালাগিব দেখোন। হ'ব, ইয়াতে খালেতো হ'ব, একো নহয়। ইয়াতে খাবি, এনেই কৈছে। মইলো ইয়াতে খাম আকৌ, ভাল হে অ', ঘৰত খোৱা
বিয়ালৈ যাম বুলি কৈছে আকৌ, মাকক মাকক বগা কাপোৰযোৰ পিন্ধিবলৈ নিদিয়ে।
অহ। হি! হি! হি!
সেইটো কথা!
কথাবোৰ হৈও মনত পৰি আছে, কিনো কথাবোৰ কৈ আছে।
উম, ভাল ছোৱালীজনী।
উম।
বহুত চোকা মুখখন।
উম।
মই মাকৰ কথাহে কৈ
এ এনেকুৱা, এনেকুৱা হ'লে মানে অকমান ডাঙ অ', হ'লে যেনিবা শুনিবলৈ মন নোযোৱা হ'ব আৰু।
উম।
ক'লে। এতিয়া শুনি ভাল লাগিছে বাৰু ভালে পাইছো কথাটো।
উম। মোৰ এ এতিয়া
তহঁতৰ ল'ৰাটোৱে কি কৰিছে?
দচ মিনিটটো হ'লে মানে ভাল আৰু।
অ', তাকে আকৌ বেছিকে দীঘলীয়া
অ', দুই মিনিট মান হ'ব লাগিছিলে।
উম, ইমান সহজ নহয়, নহয় আকৌ।
উম, সেইটোৱেই মানে, মানুহে ইমান সহজলভ্য বুলি ভাবিলে ন'হব।
উম,
হয় নহয় বাৰু?
অ', হেইটোৱে। আৰু ইমান হেৰি নোহোৱাকে নাম নোকোৱাকে যে মনত একেলগে কথা পাতিব নোৱাৰি।
নোৱায়ি নোৱায়ি আমাৰ ওলায়ে, আমাৰ ওলাই।
অ', তথাপি এতিয়া ওলাই আছে তথাপি কাৰোবাৰ নাম এটা কৰি পেলাই টপিক এটা উলাই ল'লেহে আমি যিমান সময় গম নাপাওঁ
উ, এতিয়া আমাৰ হেৰি হতে চাহপাত বিষ হেৰি কৰি কিমান পাঁচ হাজাৰো পইছা
মোক যে বোৱাৰীজনীৰ লগত যে পাতিবলৈ ক'লে মই কি পাতিম বাৰু।
নেলাগে ইটোত মাৰ, ইটোত দুটা মোবাইল আছে। আছে নহয়, সেই দুটাত কৰিলে তাৰপিছত এই আমাৰ চাহপাত, চাহপাত টোকাজনীৰ ওচৰত কৈ ত এপ দিলে এটা দুটা। অ তিনটা তাৰপিছত এইতু সতি চাৰিটা টা, দেউেতাতৰ সতি পাঁচটা া হৈ গ'ল দেখোন
অ অ কিতু অছে ন অ অ অ হাতত বুলি কোৱা নাই কছ নে অৰ্পনতো হাতত থাকে নেকি অ আৰু এটা কিবা এটা থাকেো ইখন কেতিয়াবা আছে নহয়ঠাই লেইত ভ নাজানো হদ
কালি বিয়াখন সিহঁত মাকে পঢ়িলে তাৰপৰা মত আপুনি যাওঁতেনে বাপকে পঢ়ি আছে
অ মায়ে কালি নামটো তোনিচিনাই একেই যে হেৰি কওঁতে মই তোক কৈছে বুলি ভাবিছিলো প্ৰথমতে
অ নহয় অ হেৰি কি বুলি কয় বাপেক কাকেলি মাকে পঢ়িলে মাকে পঢ়িবলৈ কৈছে অ ইমান ধুনীয়া দেখিছানে লিখনি তাৰপিছত বাপেকে আজি মই কিবা গৈছো আৰু বাপেকে পঢ়ি আছে মাকে বলে মই কালি ৰাতিয়ে পঢ়ি এদাই কৰিলো বেপেকে পঢ়ি আছে তাৰ পৰাওঁতে ৰাতি
এ ৰাচ্তা 'ল হে লিখা আৰু লিখিব লাগিছিলেহে এ লিখি দিম বুলি মই কৈছিলো কবলে মোৰ লিখি দিম বুলি ভাবিলে পিছত হয় মোৰ কথাবোৰ নাহে এনেই
কাই কালি আমি যোৱাটো এবাৰ লিখিব লিখিব লাগে কালি আমি যোৱাটো এনে এটা লিখিব লাগে
অ তেনে ল মাক কৈছো মই তেনেকৈ লিখিব পাৰো তাৰপিছতে আকৌ হেৰিলৈ গৈছিলো যে মৈদামলৈ গৈছিলো যে তাৰো বিষয়ে কেনেকুৱা অনুভৱ হৈছিলে ইমান ডাঙৰ মূৰ্তিটো দেখি সেইটোও লিখিব পাৰ বুলি তই অনুভৱটো
তাকেহে হ'ব আৰু নেকি
এ নাই হোৱা বাবা
হল হ অ আকমান অহা অকমান স
ক'ত নো হৈ চনাই হোৱা আঁচনি। অন হৈ গৈছ
চা আকৌ।
ন হৈ গৈছে, নটা পাঁচ
আহ ই হৈ এতিয়া হৈ হ'ল।
হৈছে, অ এতিয়া দহ হ'ল অ, কাট। কাট ও।
অ' মা।